হেল্ল'
অ', হেল্ল'। শুনিছা নাই, অ'। অ', মই আপোনাৰ এই মানিমুনি অলপ মানে কুটি আছিলোঁ, আপুনি কি কৰি আছে?
অ', মই আপোনাৰ মই এনেই আছিলোঁ, মই গৰমত বহি আছোঁ আৰু। কি কৰিব গৰমটো ইমানকে উঠিছে, পেটৰো বিষ, পেট চেটো বিষাইছে, কিয় বিষাইছে জানো, পেটৰ বিষ হৈছে।
অ', আপুনি মেডিচাইন খাইছে নাই?
মেডিচিন খাইছোঁ, এ ভালে হোৱা নাই, ডক্তৰৰ মেডিচিন কালি খাইছোঁ।
এই আপোনাৰ হেৰি নাই নেকি, ওচৰে পাজৰে মানিমুনি বা এনেকুৱা কিবা নাই নেকি, মইও এই পেটৰ হেৰি কাৰণেহে মানিমুনি অলপে খাব লৈছিলোঁ।
মানিমুনি মই আগতে খাইছিলোঁ, আজিকালি আপোনাৰ মই ঘৰত নাথাকোঁ ন, এতিয়াতো বেলেগত থাকোঁ যে।
হয়।
সেইটোকাৰণে ন-নাই ইয়াত আপোনাৰ টাউনৰ হেৰীয়ৰ জেগা যে। আগতে মই এইবিলাক আপোনাৰ যোনবিলাক মানে ঘৰত ওচৰত থকা ঘৰৰ ও ওচৰে পাজৰে থকা এইবিলাক বস্তুবোৰ খুব খাওঁ আগতে, এ মানিমুনি আপুনি যেনেকে ক'লে মানিমুনি, তাৰ পিছত আকৌ এই মই আপোনাৰ এই অমিতা কলি খাওঁ আগতে পেটৰ কাৰণে ভাল বুলি কয়, অ', গেছৰ গেছৰ কাৰণে ভাল বুলি কয়।
আৰু পেট ক্লিয়াৰ কৰি দিব, উম।
আকৌ এইটো যে, এটা আপোনাৰ মেডিচিন এটা আছিলে, এইটো আমাৰ ঘৰৰ মানুহে আনি দিয়ে মানে, আপুনি খাই পাইছে নাই এই এই যে হেৰি আনাৰসৰ কোঁহ, আনাৰসৰ কোঁহ, কলপাত
অ'।
এনেকে পিচি পেলাই যে খাব দিয়ে।
মই সেইটো খোৱা নাই দেই, মানে সেইটো খা-খালে কি-কিহৰ কাৰণে ভাল হয় মানে, কিবা মানে কোনটো বেমাৰৰ কাৰণে ভাল হয় জানে নেকি?
উম, হেৰি-চেৰি জ্বৰ-চৰ উঠিলে, এইবিলাক আকৌ এটা নিমনিয়া নিম নেমনিয়া দৰৱ এটা দিয়ে, এইটো খাই পাইছে?
নেমনিয়া মানে মই খোৱা নাই, মোৰ হৈ পোৱা নাই মানে এইটো। নিমনিয়া এইটো মানে মই মানে বনাই আইতাহতে, মই এনেই হেৰি কৰা দেখিছো, কিন্তু আপোনাৰ মই নিজে খোৱা পোৱা নাই মানে, এইবোৰ একদম বিজলীয়া হৈ যায় ন, বস্তুতটো একদম পুৰা বিজলীয়া টাইপৰ, মানে যোনটো তাত পেছবনে ন। হয়, কওকচোন? আপোনাৰ ৰ'ব, ৰ'ব, আপোনাৰ মাতটো অলপ ফাটি আহিছে। মাতটো অলপ আপোনাৰ ফাটি আহিছে, অ, এতিয়া ঠিকে আছে।
এতিয়া শুনিছে?
হয়, কওক? অ, এতিয়া শুনিছো।
অ, মানে আপোনাৰ যোনবিলাক এ, নেমনিয় দৰৱ মই খাইছো মানে, সেইটো আপোনাৰ কেনেকে বনাই মানে খিনি ক'লে খাব মন না নোযোৱা হৈ যাব চাগে।
কিয়? তথাপিও কওকচোন বাৰু, কাৰণ বেমাৰ ধৰিব নোৱাৰি ন!
উম, মানে সেইটো অকমান বেলেগ টাইপৰ হয়, এই কলগছত যে থাকে আপোনাৰ
উম।
কি থাকে বাৰু?
কলগছত, কলগছত এনেই আপোনাৰ কিবা কেঁচু-চেচু থাকে।
অ, কেঁচু। কেঁচু, কেচ উম, মানে ধৰি লওক কলগছৰৰ যোনবিলাক কেঁচু থাকে ন ভীমকলৰ, ভীমকলৰ নে চেনী কলৰ আছিলে পাহৰি থাকিলো। ত, সেইবোৰ দিব নহয়, সেইবোৰ যোনটো আপোনাৰ তাত এটা কিবা দিব দি বুলি এটা দিব, দিয়াৰ পিছত তাত আপোনাৰ নিমখ- চিমখ দিব, দিয়াৰ পিছত তাৰ পৰা যোনটো ৰস ওলাই ন, সেই ৰসটো খাব দিয়ে।
অ, সেইটো, সেইটো কাৰণে বিজল হয় ন!
উম, উম, মই মানে তেনেকে আগতে খাইছো মানে, সেইটো কাৰণে এচপিৰিয়াঞ্চ ফালৰ পৰা কৈছো, সেইটো বস্তুতটো মানে এ, কিবা এটা বনাই। সেইটো বনাই পেলাই খাব দিয়ে আৰু খালে ভাল হৈ যায় কিন্তু বেমাৰতটো, মই সেইটো খাই পাইছো। লাগে তেতিয়া খাবলৈ, মই নাখাওঁ।
একো নহয়, একো নহয়, আপোনাৰ এইটো কাৰণ বেমাৰতটো ভাল কৰিবলৈ, যদি ভাল কৰি দিছে ন। এইটো আকৌ ঘীণ কৰিবলগীয়া নো কি থাকিব? মই আপোনাৰ তেনেকে দেই, মোৰ এনেকুৱা আপোনাৰ, আগতে মোৰ অলপ তেজটো কম হৈ আছিলে অলপ দেই বডীত তেতিয়া মানে এনে কলদিল- চলিছিল খাইছিলো বা এনেকে বিট-চিট খাইছিলো, কিন্তু তথাপি মানে কি কৈছিলে ঘৰৰ পৰা, এই কুচিয়া যে কুচিয়া, মানে তেজটো মোক কেঁচাই-কেঁচাই খাব দিয়ে। আৰু তেনেকে খাইছো মই, মানে এতিয়া ঘীণ কৰিনো খোৱা নাই আৰু তেনেকে খাই দিছো।
কুচিয়া তেজটোত আপোনাৰ সেই আইৰণ থাকে, মেইনলি আমি আইৰন খালে তেজৰ কাৰণে ভাল। এতিয়া আ কলডেল, কলডেল-চলডেল এইবিলাকত আপোনাৰ আইৰন থাকে। আপুনি হেৰি খাব পাৰে, আইৰণ থকাৰ কাৰণে, এনে লগতে আইৰন টেবলেটো খাব লাগে এক নম্বৰতে, দুই নম্বৰতে আপুনি উ ঘৰুৱা বস্তু বোৰ খাব লাগে যোনবিলাকত আইৰন বেছিকে থাকে আহ মইতো আপোনাৰ এনেকে আইৰনৰ কাৰণে বহুত
উম
আপোনাৰ মাততো স্পষ্ট নাই অ অ
অ এতিয়া শুনিছে নে
হয় কওক
অ মানে এ অ মানে এতিয়া দুই দুদিনত যোনটো ফল আহাৰ বস্তু যেনেকে কঁঠাল হল আনাৰস হল এইবিলাকত আপোনাৰ অ মানে আইৰণটো পোৱা যায় অলপ বুজি পাইছে সেইকাৰণে মানে সেইকাৰণে মানে সেই বস্তুবোৰ খাব লাগে তেতিয়া তাত আ আইৰনৰ অভাৱ যোনটো আছে সেইটো নাইকিয়া হৈ যাব আইৰণ টো যদি হয় তেতিয়া মানে তেজত হিমোগ্লবিনৰ মাত্ৰা বাঢ়ি যাব ন
ঠিকে কৈছে ঠিকে কৈছে আৰু তাৰ পৰাইতো তেজ উৎপন্ন হ'ব উম হয় হয় আৰু আপোনাৰ তেনেকে কিন্তু আমাৰ ইয়াত চাব গ'লে বনৌষধি হিচাপে বহুত কিন্তু হেল্ডি পোৱা বহুত আমাৰ শৰীৰৰ কাৰণে উপযোগী হেৰি আছে দেই মানে আমাৰ নেচ নেসাৰতে সম্পূৰ্ণ বস্তু আছে বন ঔষধি বুলি ক'ব লাগিব আৰু উম আৰু আপোনাৰ বহুত নেটৱৰ্ক টো বেয়া দেই আপোনাৰ বহুত নেটৱৰ্ক বেয়া শুনিছো কিন্তু আপোনাৰ এতিয়া শুনিছো মাজে মাজে আপোনাৰ নেটৱৰ্কতো গুচি যায় নেকি
অ হ'ব পাৰে মই
আৰু হেৰি হে
কিয় বেয়া হৈছিল আপোনাৰ বতৰতো বৰষুণ দি আছিলে যে সেইটো কাৰণে তেনেকুৱা হ'ব পাৰে এতিয়া শুনিছেনে এতিয়া ক্লিয়াৰকে শুনিছে নে অ
একদম ধুনীয়াকে শুনিছোঁ
অ অ মানে
আৰু
উম আকৌ গ'ল দেই আকৌ গ'ল মানে আপোনাৰ এটা শব্দ ভালকে আহে বাকীখিনি আকৌ হেৰি হৈ গুচি যায়
শুনা নাই আপোনাৰ মাত একেবাৰে অহা নাই একদম ফাটি ফাটি আহিছে আপোনাৰ শুনিছে
অলপ নেটৱৰ্ক পোৱা জেগা যাব পাৰিব নেকি